হেল্ল'! অ', শুনিছা! উম, উম, শুনা পাইছোঁ।
কি কৰি আছিলা?
এই মা দেউতা মানে পথাৰলৈ গ'ল তাৰপা মোক ক'লে ভাত চাত কিটা বনাবে, এতিয়া ভাত কিটা বনাই পেলাই আজৰি হৈছোঁ বাৰু, ভাত বনালোঁ বাৰু।
অ', বৰষুণ দিছে নেকি সেইফালে?
বৰষুণ দিছে, কালি তোমাৰ ৰাতি সেয়া বতাহ মাৰি, মাৰি পেলাই বৰষুণ চৰষুণ নিদিলে মাজ ৰা দিছে এইবাৰ মই গমে নাপাওঁ বৰষুণ কেতিয়াপা আৰম্ভ হৈছে!
অ', এতিয়া পথাৰলে গৈছে ঘৰৰ মানুহ ন!
পথাৰলে গৈছে, গৈছে মানে আজি কঠীয়া তুলিব চাগে দেই মোক কৈছিলে।
বাকী চাহ তাহ খালা নেকি?
চাহ তাহ খালোঁ অ', এই জাষ্ট খাই পেলাই তোমাৰ তুমি খালা নাই চাহ তাহ খালা?
মই তোমাৰ খোৱা নাই, মই খামহে এতিয়া এই গৰম পানী অকমান খায়ে খামহে আৰু এতিয়া লাহে
অ', অ', অ'। ঠিকে আছে। বাকী খবৰ খাতি অলপ ভালেই আৰু তোমাৰ নাকৰ প্ৰব্লেম হৈ আছে আৰু।
পানী লাগিছে নেকি?
পানীলগা নিচিনা অলপ হৈ আছে অ'। বাকী তোমালোকৰ ঘৰত ঠিকেই আছে?
আমাৰ ঠিকে আছে বাৰু তোমাৰ খেতিপথাৰত নমা নাই নামিব আৰু লাহে, লাহে।
ঠিকে আছে, ঠিকে আছে হেৰি এই বাকী তোমাৰ লগত মই একদম জৰুৰী কথা এটা মই মানে আলোচনা কৰিব লগা আছে।
অ', অ'।
মানে তোমাৰ এতিয়া তুমিতো জানা ন আমি এৱাৰনেছৰ ওপৰত এটা কাম কৰি আছোঁ বুলি। মানুহক তোমাৰ মানুহ মানে কি আৰু এজন ব্যক্তি বা ছাত্ৰ ছাত্ৰী হওঁক সকলক বিভিন্ন বিষয়ত আমি ধৰা হেৰি কৰোঁ ত' সজাগ কৰোঁ অ', সেইখিনি কাম কৰোঁ। তাকে আমি মানে এতিয়া বিভিন্ন ধৰণৰ আলোচনা চক ক্ৰ গঠন কৰি থকা হৈছে, আমাৰ ইউনিভাৰ্চিটিতে মানে তেনেকুৱা ধৰণৰ বিভিন্ন কামৰ ওপৰত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে যিখিনিয়ে মানে পঢ়ি আছে ইউনিভাৰ্চিটিত তেখেতলোকে মানে এটা কাম মানে কৰি আছে হা'
ইয়াতে কি হৈছে এতিয়া এজন ছাত্ৰ এজন ছাত্ৰ তুমি সমাজৰ এজন ছাত্ৰ এজনৰ মানে সংজ্ঞা কেৱল বিদ্যয়ালয় খনৰ পৰিসীমাতে কেৱল কেতিয়াও মানে সীমিত হৈ নাথাকে দেই প্ৰথম কথাটো এজন ছাত্ৰ এখন দেশৰ ভৱিষ্যত অৰ্থাৎ ছাত্ৰজনৰ ওপৰত নি নিৰ্ভৰ কৰিব দেশৰ ভৱিষ্যত দেশৰ ৰাজনীতি দেশৰ অৰ্থনীতি গতিকে তুমি কি ভাবা মানে এজন ছা টো এজন ছাত্ৰৰ কৰ্তব্য বা দায়িত্ব কেনে ধৰণৰ হোৱা উচিত বা সেই ছাত্ৰজনে আমাৰ সমাজত সমাজখন মানে বিকশিত কৰিবৰ বাবে দেশখন বিকশিত বিকশিত কৰিবৰ বাবে কেনেধৰণৰ কাৰ্যপন্থা হাতত লব লাগে বা তেখেতৰ দায়িত্ব কেনেকুৱা কি হ'ব লাগে তুমি কি ভাবা।
হয়, হয় সিটোৰ পিছত চা প্ৰথম কথা তোমালোকে যোনটো এতিয়া স এৱাৰনেচৰ যোনটো প্ৰ'গ্ৰাম চলা সজা সেইটো কথা এ প্ৰথমতে এটা বহুত ভাল ভাল কাম কৰি আছা এটা সন্মান মানে সন্মান পাবলগীয়া এটা কাম কৰি আছে কাৰণ কি কৰি সজাগ সজাগ চোন বা এনেকুৱা ধৰণৰ কাম সমূহে সমাজত নতুনকে বিপ্লৱৰ সৃষ্টি কৰে বা নতুনকৈ এটা ধ্যান ধাৰণা গতিকে তাৰ বাবে তোমালোকক অফুৰন্ত অভিনন্দন জনাইছোঁ।
হয় ধন্যবাদ, ধন্যবাদ।
অ', দ্বিতীয় কথা তুমি যেনিবা ছাত্ৰৰ জীৱনৰ কৰ্তব্যৰ কথা কলা এ সেই ক্ষেত্ৰত চোৱা ছাত্ৰ ছাত্ৰ অৱস্থাতে আচলতে এই বস্তুতটো প্ৰকাশ পায় যিহেতু আমি কওঁ যে যি মূলা বঢ়াহে দুপাত ততে চিন
যি হয়, হয় যি মূলা বাঢ়ে হয়।
বা অ', বা ইংৰাজীত ক'বলৈ গলে মৰ্ণিং শ্বজ দা দে মানে ছাত্ৰ জীৱনটো কি ছাত্ৰ জীৱনতটো ক এজন এজন নাগৰিকৰ এজন আহ সুস্থ মগজু বা সুস্থ মানসিকতা এজন নাগৰিকৰ যে এ সৃষ্টি হ'ব সেই কথাটো স্বাস্থ্যৰ অৱস্থাতে প্ৰকাশ হয় নে নহয় বাৰু গতিকে এই এই অৱস্থাটোত শিক্ষাৰ লগে, লগে তেওঁলোকে ই যিমানবোৰ সামগ্ৰিক দিশ আছে যৰ পৰা তেওঁলোকে আহ সমাজৰ বা দেশখনৰ বিকাশ কৰিব পাৰে সেই গোটেই দিশসমূহতে তেওঁলোকে অধ্যয়ন কৰিব। লাগিব সেই দিশসমূহ চালি যাৰি চাব লাগিব কাৰণ কন এটা পাঠ্য কেৱল এটা পাঠ্যক্ৰমৰ মাজতে যদি আৱদ্ধ হৈ থাকে তেনেহলে এটা চাকৰি বাদে মানে চাকৰিখেদাৰ বা নম্বৰ বা বস্তবিদাৰ পিছত ঘূৰা বাদে অন্য একো নহয়। কিন্তু দি
আমি এতিয়া এইখিনি কথাকে তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইখিনি কথা বুজাব বিচাৰিছোঁ যে কিতাপত খুটিত থকা আখৰবোৰে কেতিয়াও এজন ছাত্ৰ বা ছাত্ৰী কেতিয়াও ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে প্ৰথম কথাটো তেখেতলোকে চাকৰি এটা পাব চাকৰি এটা লাভৰ বাবে তেখেতলক সেই যিখিনি কিতাপ বা বিদ্যালয়ৰ যিখিনি ডিগ্ৰী সেইখিনি সিহঁতক প্ৰয়োজনীয় হ'ব কিন্তু আচলতে চাকৰিয়ে মানুহৰ কেতিয়াও সুখ বা সেইখিনি বস্তু কেতিয়াও মানে আহ আনিব নোৱাৰিব সেইকাৰণে মানে এজন ছাত্ৰই যদিও চাকৰি এটাত বা তেওঁ জীৱিকাৰ উপায় এটাত যেতিয়া তেওঁলোকে ইনভলভ হৈ থাকিব তাৰ পিছতো কিন্তু তেখেতৰ কৰ্ম কাৰ্য প্ৰণালীৰ প্ৰভাৱে কিন্তু সেই সমাজখন বা সেই দেশখনত যথেষ্ট ভাবে প্ৰভাৱিত কৰিব এতিয়া তুমি এতিয়া তুমি এটা কথা চাবা এটা জাতি কেতিয়াও সাহিত্যৰ অবিহনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে প্ৰথম কথাটো কিন্তু বৰ্তমান সমাজত দেখা পোৱা কি হৈছে যে ছাত্ৰ ছাত্ৰী সকলে যেতিয়া তোমাৰ এই একেবাৰে নাৰ্চাৰী পৰ্যয়ায়ৰ পৰা পি এইচ ডি পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলে বহু ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই শাৰীৰিক তুমি এ খেলৰ কথাকে কব পাৰা সাহিত্যৰ কৃষ্টিৰ কথাকে ক'ব পাৰা এই কিছুমান সিহঁতক গুণ থাকে যদি সেই গুণখিনি সেই পঢ়াৰ কিতাপৰ মাজত অত্যাধিক সোমাই যোৱাৰ ফলত কিন্তি সেই গুণ খিনি লুকাই পৰা আমি পৰিলক্ষিত হৈ যায়। গতিকে এনে ক্ষেত্ৰত আমাৰ এই আলোচনা চাক চক্ৰ চক্ৰটোৰ উ উদ্দেশ্য এইটোয়ে হৈছে যে ছাত্ৰ ছাত্ৰী সকলক এইটো জাগৰণ কৰা। যে তেখেতে এজন সুস্থ নাগৰিক হব লাগিব, তেখেতে নিজৰ জাতিটোৰ বাবে সাহিত তৰ পৰা মানে প্ৰচলন কৰিব লাগিব।, তেওঁ নিজৰ জাতিটোৰ বাবে এই যি কৃষ্টিৰ যি ধাৰা আছে সেই ধাৰাটো অক্ষুন্ন ৰাখিব লাগিব। গতিকে এনেধৰণৰ কথাৰে আমি মানে সকলক অনুপ্ৰাণিত কৰাটো আমাৰ আলোচনা চক্ৰটোৰ বৰ্তমানৰ উদ্দেশ্য হৈ পৰিছে।
নিশ্চিত ৰূপে আচলতে সেইটো লক্ষ্য উদ্দেশ্য হোৱা উচিত কাৰণ যে সুন্দৰ লক্ষ্য উদ্দেশ্য হলে হে, এটা সুন্দৰ পথত আগবাঢ়ি যাব পাৰিবা হয় নে নহয়? এতিয়া চোৱা প্ৰ, এতিয়া এটা কথা চাবা তুমি এতিয়া যিমানবোৰ দিশৰ কথা ক'লা ছাত্ৰ অৱস্থাত সাহিত্যৰ পৰা ধৰি অৰ্থনীতিৰ পৰা ধৰি যিমান কথা এতিয়া আজিকালি ছাত্ৰ সমাজৰ দেখা পোৱা যায় তুমি দেশ দেশৰ বা ৰাজ্যৰ অৰ্থনীতিৰ বিষয়ে খুব কম জানে ৰাজনীতিৰ বিষয়ে খুব জানে সাহিত্যৰ ক্ষেত্ৰতো মই নকৱেই আজি আজিকালি ল'ৰা ছোৱালীয়ে কবিতা গল্প, মই খুব পইণ্ট ওৱান পাৰ্চেন্টহে লখি লিখে নেকি বা পঢ়ে নেকি লিখাটো বাদ দিয়া কবি হোৱাটো বা সাহিত্যিক হোৱাটো বাদ দিয়া তেওঁলোকে পঢ়াটোৰ কথা কৈছো মই। পঢ়াৰ মাত্ৰাও খুব কমি গৈছে গম পাইছা? পঢ়াৰ মাত্ৰ কমি গৈছে, মই কিন্তু চব চবৰ কথা কোৱা নাই। কিন্তু ইমান ইমান হঠাতে ডাউনফলটো দিলে যে আমাৰ সাহিত্যৰ ক্ষেত্ৰখনত আমাৰ নতুন প্ৰজন্মৰ প্ৰতি উৎসাহটো একেবাৰে নাই সাহিত্য সাহিত্য তেওঁলোকে মানে কি হয় অসমীয়া ভাষা তেওঁলোকে আজিকালি এটা ইংৰাজী শব্দ ব্যৱহাৰ নকৰা কে গোটেই কথা খিনিয়ে কব নোৱাৰে। গম পাইছ নে নাই? কথা বতৰা হয় নে নহয় বাৰু, তুমি চোৱা কেনেধৰণে অব মানে হেৰি হৈছে আমাৰ ভাষাটো কলুষিত হৈছে। দ্বিতীয়তে তুমি আজিকালি আ, হয় দ্বিতীয়তে তুমি আজি ছাত্ৰ ছাত্ৰীসকলক উদাহৰণ দেশৰ কিবা এটা কথা বোলে তই আমুকত হেৰি কোন আমাৰ শিক্ষা বিভাগৰ বা আমাৰ স্বাস্থ্য বিভাগৰ কি হৈ আছে? বিত্তমন্ত্ৰী কোন বা এনেকুৱা নতুন যি বাজেট হৈছে বাজেটত কি আছে মই কৈছো এক এক শতাংশও তেওঁলোকৰ জ্ঞান নাই সেই কথাখিনি দেশতনো কি হৈছে অৰ্থনীতিৰ অৱস্থা কেনেকুৱা সেইবিলাক কথা গম নাপায়। কেলে মই গম নাপাও, কিন্তু এই কথাবিলাকৰ যদি গুৰুত্ব নাৰাখে যদি সেই ছাত্ৰসকল যদি এতিয়াৰ পৰা সজাগ সচেতন নহয়। বা এই কথাবিলাকৰ প্ৰতি ধ্যান ধাৰণা নাৰাখে যে চৰকাৰে কি পদক্ষেপ লৈছে ভৱিষ্যতে কি হবলৈ গৈ আছে? তেনেহলে তেওঁলোকে এসময়ত গৈ তেওঁলোকে এসময়ত গৈ নাগৰিক হবগে।
হয়, এইটো এতিয়া বৰ্তমান মই তোমাক এইখিনি কথা কব বিচাৰিছিলোঁ যে এইটো এটা বৰ্তমান এটা বৰ ডাঙৰ এটা প্ৰতিয়াহবান কাৰণ ভৱিষ্যতে এজন সু নাগৰিক হিচাপে নিজকে মানে গঢ়ি তুলিবৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ চেষ্টা কৰিব লাগে, এতিয়া তুমি কথাটো চোৱা সমাজ আৰু এখন তোমাৰ দেশৰ প্ৰতি দায়িত্বশীল হোৱাটো ছাত্ৰজনৰ কৰ্তব্য তুমি যিদৰে কলা। যে আমাৰ বৰ্তমানৰ ৰাজনীতিত কি হৈ আছে, বা বৰ্তমানৰ আমাৰ অৰ্থনীতিত কি হৈ আছে এই বিভিন্ন ধৰণৰ কথাবোৰ কিন্তু আমাৰ ছাত্ৰ সমাজে অনুধাৱন কৰিব লাগে কাৰণ তেখেতলোকে যদি আজিৰ যদি এই অৱস্থাটো যদি বুজিব পাৰে যে বৰ্তমানৰ মহামন্দা অৱস্থা কেনেধৰণৰ হৈ আছে। বা আমাৰ ৰাজনীতিত কেনেকুৱা ধৰণৰ পটভূমি মানে উত্থান পতন কাৰ কি কেনেকুৱা ধৰণৰ উ, উত্থান হৈছে বা কি এ কেনেকুৱা কি ধৰণৰ কাৰণত হৈছে এতিয়া আমাক আমাক এতিয়া আমি যিখিনি পঢ়িছিলো ন' যিখিনি আমি ইতিহাস পঢ়িছিলোঁ ইতিহাস খিনিক এইটো এইটো কাৰণে ইতিহাস ছাত্ৰ ছাত্ৰীক পঢ়োৱা নহয় যে আগতে কোন মৰিলে কোন জন্ম হৈছিলে সেইখিনি কথা জানক কিন্তু, ইতিহাসখিনি এইটোৰ কাৰণে পঢ়োৱা হয় তাত থকা যিবোৰ ঘটনালী এইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলক কোৱা হয়, যাতে ইতিহাসত যিবোৰ ঘটনা ঘটিছিলে, ইতিহাসত যিবোৰ মানুহে ভুল কৰিছিলে সেই ভুল খিনি বৰ্তমান কিন্তু ছাত্ৰ ছাত্ৰীসকলে তাৰে ন নকৰে এই ক্ষেত্ৰত মানে, এই ক্ষেত্ৰ মই এই ক্ষেত্ৰত কবলৈ গৈছো কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেই কথাটোৰ আঁৰত মানে সেই কথাটো কিন্তু, ভালকে চালি বিচা চালি বিচাৰি চোৱাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে কিবা পৰীক্ষাত লিখিবৰ বাবে ঘটনাটো মুখস্থ কৰে, তেওঁলোকে ঘটনাটো এইটো বুজিবলৈ চেষ্টা নকৰে যে আচলতে ঘটনাটো কিয় হৈছিল, বা কেনে ধৰণৰ ভুলৰ কাৰ ভুলৰ কাৰণে এতিয়া তোমাৰ আমাৰ বৰ্তমান আহোম যুগৰ যি পতন ঘটিছিল সেই পতনৰ কাৰণসমূহ আছিলে আচলতে কিয় এটা ৰাজতন্ত্ৰনো কিয় প্ৰতিষ্ঠা মানে এটা অৱ সান ঘটিছিলে বা গণতন্ত্ৰৰ ধাৰণাটোনো কৰ'ৰ পৰা আহিলে কিয় আহিলে আৰু বা গণতন্ত্ৰ উপৰিও ভাল আমাৰ বৰ্তমান বিশ্বত চলি থকা তেনেকুৱা তেনেুৱা ধৰণৰ কোনো হেৰি ব্যৱস্থা আছে নেকি, মানে পৰিচালিত ব্যৱস্থা আছে নেকি সেই কথা কিন্তু কোনো আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে কিন্তু সেইখিনি অনুধাৱন কৰিব পৰা নাই হয় নে
হয়, হয়, নাই পোৱা, নাই, নাই, পোৱা নাই পোৱা নাই পোৱা, সেই ক্ষেত্ৰত চোৱা তুমি কি হয় মই একেবাৰে সাধাৰণ লাইছো আমাৰ ডেইলি সেইবিধৰ কথা আজিকালি ল'ৰাোৱালীলাকে কি হয় মানে ল' ছোৱালী বুলি নওঁ আজিকালি প্ৰায়ভাগ লোকেই আগতে নিউজ পেপাৰ পঢ়াৰ যোনটো ধাউতি আছিলে বাত নিউজ পেপাৰ পঢ়াৰ গুণ আছে প্ৰথম কথা সেইটোতো, কমিয়ে গৈছে আমাৰ এই অঞ্চলটোত আগতে যিটো সময়ত এশতকৈও অধিক নিউজ পেপাৰ প্ৰত্যেক দিনে সেই মানুহজনে লৈ আহে নিজ পেপাৰ দিয়া মানুহজনে আজি দুখন এখন দিবৰ কাৰণে তেওঁ আহে তেওঁক সুধিলে গম পোৱা যায় আচলতে পৰিবৱৰ্তন কেনেকুৱা আছে বাৰু মই ধৰি লৈছো নিউজ পেপাৰ খিনি আজিকালি মানুহে ডিজিটেল মাধ্যমতে পঢ়ে, কিন্তু তেওঁলোকে পঢ়াত তেওঁলোকে মই কৈছো ডিজিটেল মাধ্যমতো তেওঁলোকে সেইখিনি নাচায় গম পাইছে নে নাই, এইটো এটা এটা এইটো এটা উজুহাত আচলতে যি যি সকলে পঢ়ি আছে, তেওঁলোকে নিউজ পেপাৰ আজিকালি আজিও পঢ়ি আছে বৃদ্ধসকলে আজিলৈকেও পঢ়ি আছে কিন্তু নতুন প্ৰজন্মটো অ', ছাত্ৰ সকলৰ সেই কথাটো কথাখিনি কথা কৈছো, যে নতুন নতুন বিষয়সমূহৰ বিষয় তেওঁলোকে দেশৰ বা অৰ্থনীতি, ৰাজনীতিৰ, উন্নন বিষয়সমূহৰ বিষয়ে উত্থান পতনৰত তুমি কথা কৈছা ইতিহাস আজিকালি লৰা ছোৱালী ইমানেই বেয়া পায় যে পাঠ্যক্ৰমৰ অন্তৰ্গত যিসমূহ আহ জানিবলগীয়া ইতিহাসে ইতিহাসসমূহৰ কথা ইমানেই বেয়া পঢ়িবৰ কাৰণে তেওঁলোকে এটা ইতিহাসৰ বিষয়ে তেওঁলোকৰ এটা বিভ্ৰান্ত সোমাই আছে মনত কি গম প নে নাই ইতিহাস মানে চন মুখস্থ চন মুখস্থ কৰিব লাগে কাহিনী জানিব লাগে আৰু হেৰি সাধু কথা জানিব লাগে সেইটোৱে এটা তেওঁলোকৰ কথা সোমাই আছে গম পাইছে নে নাই তেওঁলোকক মই মই সুধো আজি বহুত কেইটা বহুত কেইজন ছাত্ৰ ছাত্ৰীক মই ইতিহাসৰ কথা সুধো বা হেৰিৰ কথা সুধোতে তেওঁলোকে কয় এই পঢ়িবলৈ মন নাযায় যে ইমান খিনি চন থাকে কেনেকে মুখস্থ কৰিম। মই বোলো তই বস্তুতটো বুজি পাব তাত হৈছিলে কি কথাখিনি বুজি পাবলে ছা হয় কোন তেওঁলোক বা তেওঁলোকৰ আদৰ্শ কি আছিলে সেইসমূহ বুজি পাবলৈছা চণমুখস্থ কৰাটো গুৰুত্বপূৰ্ণ নহয় কাৰণ চন সেইটো সময়তে হৈ গ'ল। আজি সেই চনটো মুখস্থ কৰি তই ইয়াত একো কৰিব না হয় নে নহয় তই তাৰ তাৰ সা-সাৰমৰ্মখিনি চা সেই যুদ্ধৰ আৰৰ কা-কাহিনী খিনি চা কেনেধৰণে হৈছিলে আজিও সেইখিনি পুনৰ হবলৈ গৈ আছে নেকি। যদিও আমাৰ গণতন্ত্ৰ হৈছে গণতন্ত্ৰত কেনেবাকে ৰাজতন্ত্ৰৰ প্ৰভাৱ পৰিছে নেকি সেই কথা খিনি তেওঁলোকে তেতিয়াহে গম পাব হয়নে নহয়
ছাত্ৰ- ছাত্ৰীসকলে মানে সেইটোৱে ছাত -ছাত্ৰীসকলক মই কবলৈ বিচাৰছোঁ ছাত-ছাত্ৰীসকল আমি বিদ্যালয় এটাত পৰিক্ৰমাৰ ভিতৰত আমি ৰাখি লাভ নাই তুমি যিদৰে আম ইতিহাসৰ আমি যিখিনি এই ঘটনা খিনি মন ৰাখিবলৈ ইয়াৰ উপৰি তেওঁলোকে কিন্তু বাস্তৱ জীৱনৰ কথা চাব লাগিব বাস্তৱ জীৱনৰ বৰ্তমান সমাজত কেনেধৰণৰ বা পৰিৱৰ্তন আমাক লাগে ধৰক কুসংস্কাৰৰ কথা ক'ব ক'ব পৰা। আজিকালি বহুত ছাত্ৰ-ছাত্ৰীৰ ৰাগিয়াল দ্ৰব্যৰ কবলত পৰি পেলাই। বিভিন্ন অনতিমূলক আহ সৰু সৰু ল'ৰা-ছোৱালী তুমি দেখিবা বাটে-পথে কিছুমান দেখিবা মহানগৰতো মই বহুত মই গলে বহুতখিনি এনেকুৱা ছাত্ৰ-ছাত্ৰী দেখো যি সি ক'লে ৰাস্তাৰ কাষত বহি পেলাই কিছুমান ৰাগিয়াল দ্ৰব্য সেৱন কৰি থাকে। তেওঁলোকক আচলতে আমি কেনেদৰে আমাৰ লগৰ তেওঁলোকো আমাৰ লগৰ হয় আমি তেওঁলোকক। আমি হয়তো তেওঁলোকক আনি পেলাই ঘৰত ৰাখি পেলাই সিহঁতক - উ, গোটেই বছৰ কাৰণে সিহঁক ৰাচন পাতি। খোৱা-বোৱা এখিনি দায়িত্ব ল'ব নোৱাৰো কিন্তু আমি এনেকুৱা এটা ৰাস্তা উলিয়াব পাৰো নেকি যে। সেই সকল যিসকল আমাৰ দৰে ছাত্ৰ-ছাত্ৰী তেওঁলোকে এই ৰাগিয়াল দ্ৰব্যৰ পৰা কেনেদৰে আতৰি আতৰি থাকিব লাগে আচলতে ছাত্ৰ-ছাত্ৰীসকলে জাগৰণমূলক কিছুমান সভা-সমিতি গঠন কৰিব লাগে। আৰু কিছুমান প্ৰবন্ধ প্ৰস্তু